হয় নমস্কাৰ।
হয় আপুনি যদি ব্যস্ত নহয় মোক অলপ অসমৰ বানপানীৰ বিষয়ে জনাব পাৰি ৰিব নেকি চমুকৈ।
মই আপোনাৰ ভইচটো ভালদৰে শুনা নাই অকনমান ডাঙৰকৈ ক'বচোন।
হয় শুনা পাইছেনে হেল্ল'
হয় হয় হয় শুনিছো।
হয় আপুনি যদি ব্যস্ত নাই বৰ্তমান আপুনি মোক অলপ বান বানপানীৰ বিষয়ে ক'ব পাৰিব নেকি চমুকৈ।
হয় হয় অ মই বৰ্তমান ব্যস্ত নহয় এ মই বানপানীৰ বিষয়ে যিখিনি জানো আপোনাক নিশ্চয় কবলৈ মই চেষ্টা কৰিম। হয় সুধিব পাৰে।
এনে আমি প্ৰতিবছৰে বানপানীটো দেখিবলৈ পোৱা যাওঁ দেখিবলৈ পাওঁ অসমত- বাৰিষা কালত হয় এনে বানপানীৰ ফলত আপুনি কিছুমান অসুবিধাৰ সৃষ্টি হয়। এ আপুনি অলপ জনাব পাৰিব নেকি তাৰে বিষয়ে।
অ মানে আমাৰ অসমখন যিহেতু এখন অ নদী প্ৰধান দেশ অ আৰু আমাৰ অ হয় অসমত অ বাৰিষা। বাৰিষা কালত আহ খুব বেছি যথেষ্ট পৰিমাণৰ মানে বৰষুণ হোৱা দেখা যায়। সেইয়ে অসমত বান সমস্যাটো এটা মই জ্বলন্ত সমস্যা বুলিয়ে ভাবো। অ এই সমস্যাটোৱে মানে আমাৰ অসমৰ মানুহক আহ মানুহকে ধৰি জীৱ জন্তুকে যথেষ্ট খিনি অ সমস্যাৰ সন্মুখীন। কৰে বিশেষকৈ উম যিখিনি মানুহে মানে বানপানীৰ কবলত আহ পৰিছে এ তেওঁলোকৰ থকা খাদ। হওক বা তেওঁলোকৰ বাসস্থান। মানে সকলো ফালৰ পৰা মানে তেওঁলোকে উ হয় হয় তেওঁলোকে অসুবিধাৰ সৃষ্টি এ তেওঁলোকৰ থাকিবৰ কাৰণে ঠাই নোহোৱা হয় আহ যাৰ ফলত এ মানে শিবিৰতে হওক বা কৰ'বাত স্কুলত মানে তেওঁলোকে লগতে বহুত মানুহ এক লগত থাকিব লগা হয়। তেওঁলোকক খোৱাৰ কাৰণে পানীৰ অভাৱ হয়। অভাৱ হয় তাৰ উপৰিও বানপানী যোৱাৰও মানে অ বহুত এ পিছলৈ মানে আহ তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ হয়। বা ঘ ঘৰ ব থাকিব নোৱাৰা হয় মানে বহুত মানে ক'বলৈ গ'লে এ মানে সমস্যা তাৰ মানে বানপানী এটা বহুত জ্বলন্ত সমস্যা বুলি কব লাগিব অসমৰ। আৰু জীৱ জন্তুবোৰৰ ক্ষেত্ৰত মই ক'বলৈ গলে তেওঁলোকৰ বনা চল বোৰত যেতিয়া বানপানী হব পানীৰ কাৰণে জীৱ জন্তু বোৰ ৰাস্তা ঘাটলৈ ওলাই আহে এ তেওঁলোকে উ তাৰ কাৰণে বিভিন্ন ধ দূৰ ঘটনাগ্ৰস্ত হব লগা বা আমাৰ মৃত্যু মুখত পৰি লগা হয় মানে জীৱ জন্তু আঁঠনি নোহোৱা হয় বনৰিয়া জীৱ জন্তু বোৰৰ লগতে ঘৰচীয়া যিসকলৰ বানপানী সেই জীৱ জন্তু বোৰৰ আলৈ আথনি হয় বুলি মই ভাবো।
হয় এনে বানপানীতো আপোনাৰ মানে ভাল দিশ ভাল দিশোও আছে। তেনে ভাল বুলি আপুনি তাৰ বিষয়ে অলপ জনাবচোন।
অ বানপানীয়ে আমাৰ অসমত যিহেতু তটো আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য যিহেতু অ আমাৰ কৃষি আমাৰ এ অসমৰ মানুহে মানে সেৱেণ্টি এটটি পাৰ্চেন্ত কৃষিৰ লগত জড়িত গতিকে আমাৰ য পানী হ'ব বানপানী যোৱাৰ পিছত যিখিনি মাটিবোৰ খেতিৰ বাবে যি মাটি সাৰুৱা হব পল খোৱা হব সেই মাটিত যথেষ্ট পৰিমাণৰ খেতি মানে ভাল হয় বুলি এ মানে আমি জানো গতিকে সেই ক্ষেত্ৰত মানে আমাৰ অ কৃষিৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত বানপানীয়ে এ যথেষ্ট পৰিমণে সহায় কৰা বুলিও মই ভাবো।
হয় আৰু আপোনাৰ পলস পলস আনে আপুনি যিহেতু ক'লে তাৰ পৰা আপোনাৰ মাছ পানৰ পানীত আপোনাৰ মাছ
হয় হয় হয় মাছ অ মানে বানপানীত অ যথেষ্ট পৰিমাণে আপুনি ভাল কথা কৈছে এইটো আহ নদ নদীৰ পৰা এতিয়া মাছবোৰ আহিব কি মাছবোৰ আমাৰ এ পুখুৰীবোৰত এ উম মাছবোৰৰ সংখ্যা বোৰ খাল বিলাকত হয় এ বিভিন্ন ধৰণৰ মাছবোৰ সোমাই বা সেইবোৰৰ পিছত পুখুৰীত থাকে। তেনেদৰে মা যথেষ্ট পৰিমাণৰ মাছৰ সংখ্যাও বাঢ়ে বান পানী অহাৰ ফলত হয়। বেলেগ বেলেগ মানে নদীৰ মাছবোৰ আমি দেখিবলৈ পাও তেতিয়া
হয় হয়। এনে আপোনালোকৰ ফালে কেতিয়াবা বানপানী দেখিছে নিকি আপুনি?
হয় হয় উ বানপানী হয় অ আমাৰ আশে পাশে থকা গাও বোৰত বানপানী হোৱা দেখিছো যিহেতু অ উ নদী কাষৰীয়া ঠাই আছে গতিকে বানপানী হয় আৰু বানপানীৰ ক্ষেত্ৰত মানে সেই মানুহ বিলাকে মানে যথেষ্ট সমস্যা সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় হয়।
এনে আপোনালোকৰ ফালে আহ মানে কোনখন নদী আছে আপুনি অলপ জনাব নিকি মোক?
হয় উম পাগলা দিয়া নদীখন মানে অ অলপ অ ওচৰৰেৰে বৈ যায় গতিকে পাগলা দিয়া পানী এ পানী দিয়া উম
পাগলাদিয়া নদীত আপোনাৰ হয় কেতিয়াবা বাৰিষা কালত কেতিয়াবা বৰষুণ বেছি হ'লে পাগলা দিয়া পানীটো আপোনাৰ জলস্তৰটো বৃদ্ধি পায়
হয় হয় পানী যেতিয়া অ বাৰিষা যিহেতু আমাৰ অসমত যথেষ্ট পৰিমানৰ বৰষুণ হয় নদী মানে পানীটো মানে ধৰি ৰাখিব নোৱাৰে যে নদীৰ পানী বেছি হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয় লগতে মাথাউৰিবোৰো মানে অ মাথাউৰি নথকাৰ ফলতে হওক বা মাথাউৰি খহি যোৱাৰ ফলতে মানে বান পানী হয় তাৰ উপৰিও মানে বৰ্তমান ভূমিস্খলন পাহাৰবোৰ খহি অহাৰ ফলত মানে নদীয়ে নদীবোৰে মানে পানী ইমান কঢ়িয়াই লৈ যাব নোৱাৰা হৈ যায় সেইকাৰণে বানপানী হোৱা দে দেখা যায়
আপোনাৰ নদীৰ মাথাউৰিবিলাকতো কিছুমান ঠাই ঠাইত আপোনাৰ দুৰ্বল আছে মাথাউৰিবিলাক ফলত মাথাউৰিটো ভাঙি যায় পানীটো বেছি
হয় হয় হয় তাৰউপৰি গছ গছনি
কি কৰিব লাগে বুলি ভাবে পদক্ষেপটো
হয় হয় পদক্ষেপ আমি বানপানী এ ৰ আমাৰ অসমখন যিহেতু নদী প্ৰধান দেশ আমি বানপা পানীটো ৰখাব নোৱাৰো তথাপি তাৰ মাজেৰে মানে তাৰ প্ৰকোপটো কমাব কাৰ কাৰণ আমি কিছুমান পদক্ষেপ লব অ লব পাৰো ধৰি লক আমি মথাউৰি বান্ধিব লাগিব ভালদৰে মাথাউৰিত আমি গছ ৰুব লাগিব যাতে গছে মানে কি কৰে গছে মাটিটো বহুত দ্বৰে খামুচি ধৰি ৰাখে যাৰ ফলত এ মাথাউৰিব খহি যোৱাৰ সম্ভাৱনাটো কম থাকে তাৰো উম আমি নদী বান্ধৰ কথাটো মই ক'লোৱে গছ গছনি ৰুব লাগিব অ সেইখিনি আৰু বাকীটো আমি ধৰি লওক নদী যিহেতু আমাৰ আছে গোটেই বানপানী আমি ৰখাব নোৱাৰো কিন্তু আমি কিছুমান পদক্ষেপ ললে বানপানী টো নিশ্চয় অকনমান হলেও ৰুধ হ'ব
হয় আৰু এনে আপোনাৰ গাঁওবাসীয়ে কি মানে উপায় লোৱা উচিত বা স্থানীয় লোকে নদীৰ কাষত ঘৰীয়া অঞ্চলত যিবিলাক মানুহ থাকে ধৰক চাংঘৰ চাংঘৰ পাতি তেওঁলোক থাকিব পাৰে
ঠিক কথা কৈছে আপুনি এইতো তেওঁলোকে চাংঘৰ পাতি থাকিব পাৰে
এ চা বানপানী অহাৰ আগত তেওঁলোকে হয় চাংঘৰ পাতি আৰু তেওঁলো কে কিছুমান খাদ্য বস্তু সংগ্ৰহ কৰি যাতে বানপানী অহাৰ সময়ত তেওঁলোকে উম এ খাদ্যৰ অভাৱ নাপায় বা ভাল খোৱা পানী তেওঁলোকে যোগান ধৰি ৰাখিব লাগিব
হয়
অ কয়
আৰু আপোনাৰ হয় আৰু আপোনাৰ অ বাঁহ ৰুব বাঁহো ৰুব পাৰে।
হয় হয় বাহঁ ৰুব পাৰে হয় ইয়াৰ ফলতো মানে তেওঁলোকৰ কিবা নহয় কিবা হ'লেও সুবিধা হ'ব। বানপানী হোৱাৰ সময়ত হয়।
আপোনাৰ ভৱিষ্যতৰ চাৰিটামান ডাঙৰ এনে এ সমা ধান কৰিব পাৰি আপুনি কি বুলি ভাবে বানপানীৰ ক্ষেত্ৰত-
বানপানীৰ ক্ষেত্ৰত মইতো আপোনাক কৈছিলোয়ে অলপ আগতে ক'লোৱয়ে যে আমি যথেষ্ট পৰিমানে গছ গছনি ৰুব লাগিব অ তাৰউপৰি আমি ধৰি লওক- এ উ যি যিখিনি আমাৰ খহনীয়া হয় পাহাৰ পৰ্বত পাহাৰ পৰ্বত আমি পাহাৰবোৰতো গছ কাটিব নালাগিব তাত যতে মধে মানে ঘৰ বিল্ডিং বোৰ বান্ধিব নালাগিব তেনেদৰে আমি প্ৰাকৃতিক হয় অ বনানিক কৰণ নালা নালাগিব অ কৰিব লাগিব আৰু ধৰ লওক প্রাকৃতিক সম্প পথ সমূহ যদি আমি ভালদৰে সুৰক্ষিত কৰি ৰাখো তেতিয়া হলে। হ'লে আমাৰ ব্ৰকট টো কমি যাব ধৰি লওক যে যদিও আমি গোটেইখিনি ৰ'দ ধৰিব নোৱাৰো যথেষ্ট পৰিমণে আমি কৰিব পাৰিম।
হয় বৰ্তমান আজিকালি যিহেতু দেখা দেখা পোৱা যায় আপোনাৰ মাথাউৰি নিৰ্মাণ কৰাতে কিছু মানে জিঅ' বেগ বুলি কয় নহয়। যিও বেগেৰে আপোনাৰ মাথাউৰি নিৰ্মাণ কৰে হয় বহুত দিন আপোনাৰ মানে ভাল আৰু জিঅ' বেগ জিঅ' জিঅ' বেগ বুলি ক নেকি?
অ মই তাৰ বিষয়ে ইমান
নদী বান্ধ নিৰ্মাণ কৰিবলৈ
অ তাৰ বিষয়ে মই ইমান বেছি নাজানো বাৰু অ জানিলো আপোনাৰ পৰা জিঅ বেগ হব পাৰে
হয় এনে আপোনাৰ হয় ৰাইজে এনে বানৰ সময়ত কি কৰা উচিত। আপোনাৰ মতে
অ বানপানীৰ কবলত অহা মানুহৰ কথা
হয় হয় হয় হয় হয় নিশ্চয়।
তাকে বানপানী আহিলে তো তেওঁৰ ঘৰৰ পৰা ওলাই আহিব লাগিব। বা উ ওখ ঠাইত যাব লাগিব বা স্কুলতে হওক বা কিছু শিবিৰ পাতি তেওঁলোকে বসবাস কৰিব লাগে। দিব লগতে আমাৰ যিখিনি উ মানুহৰ বানপানী ধৰি লওক নুঠা মানুহ বিলাকে তেওঁলোকক সহায় কৰিব লাগিব খাদ্যয় বস্তুৰ যোগান ধৰিব লাগিব পানীৰ যোগান ধৰিব লাগিব যাতে তেওঁলোকে সেই সময়খিনিত আহ মানে নিজকে বচাই ৰাখিব পাৰে। অ আৰু এ তেওঁলোকৰ যিখিনি চিকিৎসাৰ আমি ব্যৱস্থা কৰিব লাগে। লাগিব যাতে যাতে তেওঁলোকে সেইখিনি সময়তো মানে বাচি থাকিব পাৰে আৰু
হয় আপোনাৰ বৈদ্যুতিক টাৰৰ পৰাও বাচি থাকিব লাগে তেওঁলোকে হয় আৰু
বানৰ সময়ত যিহেতু কিছু বৈদ্যুতিক খুটাবোৰ বা মানে অ ভাঙি যোৱাৰ সম্ভাৱনা থাকে হয় টাৰবোৰ চি
অ গাছ লা লা বৈদ্যুতিক টাৰ ওপৰত গছ পৰি ফলত পাৰ বোৰ চিঙি যায় ফলত পানীত পৰা দেখা দেখিবলৈ পোৱা যায় ফলত তাৰ পৰা আপোনাৰ মানুহ বিলাক গাঁওবাসী বা বাচি থাকিব বাচি থাকিব লাগে আপোনাৰ
হয় হয় তাৰ কাৰণে আমি নিজে সাৱধান অৱলম্বন কৰিব লাগিব। লাগিব হয়।
হয় ভাল লাগিল হয় হয় আপোনাৰ লগত আপোনাৰ পৰা কথাখিনি জানিব পাৰি বান পানীৰ মোৰ খুবেই ভাল লাগিল আশা কৰিছোঁ আৰু লগ পাম আগলৈ
অহ আগলৈ লগ পাম অহ আপোনাকো ধন্যবাদ খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি
হয় হয় নিশ্চয় ঠিক আছে নিশ্চয় অকে